অঁ কোৱা
অ বন্ধু কি কৰি আছা য়ে
কি কৰিবা এনে আছিলো ৰবা চাহ বনাই আছিলো তুমি
এ মই চাহ-তাহ খালো ৰ'বা। এতিয়া এনেই অলপ বহি আছো।
খালা নেকি মই এই বনাই আছো। ৰবা বৰষুণ দিলে নে অলপ ঠাণ্ডা, ঠাণ্ডা বতৰ তাকে বোলো অলপ গৰম, গৰম চাহ খাই দিও। ভাল লাগি যায় আৰু এনেকে ঠাণ্ডা বতৰত চাহ খাব।
অ' আমাৰ টো বৰষুণ ৰবাহ। এই চাউলৰ লগতে পোকৰিও বনাই দিয়া নহলে। নহলে লৈ আহা এই বৰষুণ বতৰত পকৰিৰ যিটো সোৱাদ চাহৰ লগত। লাল চাহৰ লগত সেইটো কিন্তু তোমাৰ পাহৰিব নোৱাৰি আৰু।
হয় দিয়া। চাহ মানে এতিয়া লাহেকে এতিয়াতো গৰমৰ দিন আৰু ঠাণ্ডা দিন আহিলে আৰু চাহ, পকৰি খোৱাৰ মজটো আৰু বেলেগে আৰু বৰষুণ বতৰতো খাই ভাল লাগে দিয়াচোন মজা লাগে খাই।
সেই দিয়া তোমাৰ লাল চাহ ইভাগে অলপ জ্বলা জ্বলা লগা পকৰী এটা অলপ চাহ চাহটো অলপমান মিঠা কৰি লৈ কিনে এটা মানে বেলেগেই তোমাৰ সোৱাদযুক্ত খাদ্য হৈ যায় দেই সেইটো কিন্তু পকৰী
হয় দিয়া। পিছে তুমি কি খাই ভাল পোৱাহে? তুমি মানে এতিয়া যিহেতু আমি খোৱা খাদ্যৰ কথা ওলাইছে তুমি তোমাৰ প্ৰিয় খাদ্য কি?
তুমি বা কোনটো ক্ষেত্ৰত সুধিছা এতিয়া ক্ষেত্ৰতো কোৱাচোন কোনটো ক্ষেত্ৰত।
এ এনে ধৰা আমি যিবিলাক ফাষ্টফুড বুলি কওঁ সেইবিলাকৰো কব পাৰা, ফল মূলৰো কথা কব পাৰা। বা এনে আমাৰ যিবিলাক পিঠা-চিঠা হওক বা থলুৱা খাদ্য যিবিলাক আছে তাৰো ভিতৰতো কব পাৰা।
ম তোমাৰ ফাষ্ট ফুডত ক'বলৈ গ'লে তোমাৰ সেই দিয়া ম'ম' দিয়া। আৰু তোমাৰ সিবাগে তোমাৰ যিবিলাক আমি ঘৰুৱাভাৱে খাওঁ আৰু যিটো ভাত যি আমি সদায় খাওঁ ভাত ভাতৰ ক'বলৈ গ'লে তোমাৰ যিটো হাঁহ, কোমোৰা হয় যিটো হাঁহ কোমোৰা আৰু যিটো জহা চাউলৰ ভাত সেইটো মোৰ প্ৰিয় আৰু। তোমাৰ?
মোৰ ফাষ্ট ফুড বুলি ক'লেতো মই ৰল যিটো থাকে চিকেন ৰ'ল বুলি যে কয় সেইটো খাই মই বহুত ভাল পাওঁ। আৰু তোমাৰ যিবিলাক আমাৰ থলুৱা খাদ্য। থলুৱা খাদ্য বুলি কলে মই যিটো আমাৰ পিঠা বনাই পিঠা যিকোনো ধৰণৰ পিঠা আৰু মই চব ভাল পাওঁ মই পিঠাত মানে মোক ক'ব পাৰা আৰু মোক পিঠা দিলে আগত মই যিমান দিয়া সিমান খাই থাকিব পাৰিম আৰু সেনেকুৱা।
অ পিছে নাৰিকলৰ পিঠা খোৱা নে তিলৰ পিঠা খোৱা তুমি
সেই ন ক'লোচোন নাৰিকলত তিলৰ বুলি কথা নাই তিলতটো বাৰু ইমান ভাল নাপাও নাৰিকলত খাওঁ বাকী যিবিলাক আমাৰ ধৰা টেকেলি পিঠা যে বনাই বা কলপাতত দিয়া পিঠা সেই সেইবোৰতো খায়ে থাকো।
এই সেইবিলাকো মোৰো প্ৰিয় ৰবা সেইবিলাকৰ মানে যিটো অসমীয়া যিটো পিঠা পনা অসমাৰ যিটো খাদ্য সেই খাদ্্যটো কিন্তু বেলেগে দিয়া তাৰ মানে বাহিৰত এইবিলাক খাদ্য নাপাওঁ কিন্তু অসমৰ বাহিৰত এই তোমাৰ এই বিভিন্ন প্ৰকাৰৰ যি পিঠ বিিলাক আছে বাহিৰত কিন্তু এইবিলাক নাখায় অসমত কিন্তু এইবিলাকে জনপ্ৰিয় আৰু মানে মুখত লগা
এ বাহিৰত কি আৰু বাহিৰত তুমি ধৰা যেতিয়া তুমি দিল্লী হওঁক মুম্বাই হওঁক বা ৱেষ্ট বেংগল এইবিলাক ঠাইত যেতিয়া যাবা ন তাতে খাদ্যবোৰ বাৰু সোৱাদযুক্ত নোহোৱা নহয় কিন্তু তাতে যিটো তেলৰ পৰিমাণে হওঁক বা যিটো মছলা মচল পৰি সেইটো মানে অত্য়ন্ত বেছি তুমি মানে দেখিলে ইমান দেখাত ইমান ৰঙা হয় খাদ্যবোৰ মানে তাতে তোমাৰ কালাৰো দিয়া দিয়াচোন আৰু মছলা মচলা হৈ থাকে ওপৰত তেল তেল মানে সেইবোৰ খালে আমি যদি এদিনীয়াকে খাওঁ আমি মানে পেটৰ বেমাৰতে মৰি যাম সেনেকুৱা হ'ব আমাৰ
এই একদম ঠিক কথা কৈছ দিয়াানে আমি উত্তৰ পূবৰ মানুহতো উত্তৰবৰ মানুহবিলাকে অলপ মানে বইল খাইতো তুমি দেখিবা যে এইবাক আমাৰ ট্ৰব মানু আছে বাৰু কিন্তু আমাৰ যিটো অসমীয়া মানুহ আছে সেইবিলাকতো বেছি বইল নাখায় কিন্তু যিবিলাক আমাৰ ট্ৰাইবেল মানুহ আছে আৰু তেওঁলোক। মানে বইলটো অলপ বেছিকে খাই দিয়া অৰুণাচল হওক বা তোমাৰ সিভাগী চাইডৰ হওক এইবিলাক কিন্তু অসমীয়া য অসমীয়া অলপ কমকে খায় অসমীয়াই বেছিকে জানাই তুমি কি খায় সেইটো হ'ল খাৰ ত' অসমীয়া খাৰ খোৱা বুলি কয়েই তোমাৰ এইটো অসমীয়াসকলে খাৰেই খায় বাকী তোমাৰ অসমীয়া। ম নহয় দিয়া মানে আমাৰ যিটো খাদ্যয় আছে খাদ্্যৰ ভণ্ডাৰ এই খাদ্যৰ ভণ্ডাৰটো কিন্তু শেষ হৈ নাই কেতিয়াও চাবা তুমি অ বেলেগ ৰাজয়তকে তোমাৰ অসমতে বা তোমাৰ এই উত্তৰ অঞ্চলতে মানে বেছি শাকৰ যিটো শাক শাক পাচলিৰ যিটো সংখ্য্া আছে শাক পাচলিৰ সংা কিমান বেছি আৰু মানে সেউজীয়া যিবিলাক উদ্ভিদ আছে সেউজীয়া হো আমি বেছি খাও ন নাই ত' ক'বলৈ গ'লে আমাৰ খাদ্যৰ ভাণ্ডাৰ কেতিয়া শেষ হৈ নাই আৰু বাকী তোমাৰ এই তোমাৰ খাৰ হওক বা খাৰো বাহিৰৰ যিবিলাক ৰাজ্য় যে বহুত কিছুমান ৰাজয়ত খাৰটো কি নাজানেই তোমাৰ অসমতো আমি সেয়ে আৰু - - আৰু তোমাৰ অমিতা খাৰ হওক তোমাৰ এ বেলেগ অন্যান্য যিবিলাক খাৰ এইবিলাক খাৰ খায়ে আমি ডাঙৰ হৈছো আৰু এতিয়া আমাৰ সেইকাৰণে খাৰ খোৱা বুলি কৈ দিয়ে অসমীয়াো খাৰ খোৱা বুলি নকয় ন ত' ক'বলৈ গ'লেতো আৰু বহুত আছে খাদ্য মানে সেষ হৈ নাই খাদ্যৰ কথা ক'বলৈ গ'লে বাকী পিছে - - তুমি কি জানা খাদ্যৰ বিষয়ে কিবা কবা নেকি অলপ আৰু?
তুমি খাৰৰ কথা কলা কলা যাতে খাৰৰ কিন্তু আমি অসমীয়া মানুহে যে খাৰ খাও মানে সেই তাৰো এনেই খোৱা নাযায় তাৰো বহুত উপকাৰিতাও আছে ন এতিয়া অমিতাৰ বিশেষকেতো অসমত তোমাৰ পানীলাও আৰু অমিতাৰ খাৰ খোৱা যায় ন সেইবিলাকে আমাৰ যদি পেটৰ কিবা ৰোগ থাকে পেটৰ বিষ চষ হলে পেট চাফা কৰে বুলি কয় আৰু বহু মানুহতে কি কিমান সঁচা নাজানো কিন্তু মই ময়ও সেনেকুৱা অলাৰ প্ৰমাণ পাইছো। দিয়াচোন যেতিয়া মোৰ পেট চেট বেয়া হয় কেতিয়াবা যেতিয়া সাৰৰ আঞ্জা খাই দিওঁ তেতিয়াহ'লে অলপ অকমান ভাল পাওঁ বাৰু নোপোৱা নহয় বাকী তোমাৰ যিটো আমাৰ অসমীয়া খাদ্যৰ কথা তুমি ক'লা অসমীয়া খাদ্য ম এটা বস্তু ভাল লাগে যে অসমীয়া খাদ্যৰ যিটো সোৱাদ সেইটো যথেষ্ট সৰল মানে বেছি আমাৰ খাদ্য বলাকতো চাবা তুমি বেছি মচলাযুক্ত বনোৱা নহয়ে সকলো সহজ সৰল ভাৱে বনোৱা হয় মানে বৰ বেছি তোমাৰ যিবিলাক আদা নহৰু সেইবোৰে ব্য়ৱহাৰ কৰা হয় তাতকে বেছি পিয়াজ আৰু বেলেগ মছলা তুমি দিয়া দেখা নোপাই কেতিয়াবা হয়তো যেতিয়া মাছ বা মাংস বনোৱা যায় কেতিয়াবা অলপ চলপ মছলা। কিন্তু বাকী যিবোৰ আঞ্জা ঘৰুৱা দালি ধৰিলোৱা তুমি বিভিন্ন শৱজী হওক সেইবোৰ আঞ্জাত আমি বেছিভাগ ব্যৱহাৰ নকৰোৱে। ত এনে এই যিটো সহজ সৰল আৰু আমাৰ খাদ্য সেইটো সেইকাৰণে বেছি ভাল পাওঁ আৰু সেইকাৰণে মানে আমাৰ এটা বেয়া উদিয়চন আমি সেইকাৰণে বাহিৰত গ'লে সহজে মানে সেই পৰিৱেশৰ লগত হাল খাব নোৱাৰো আৰু খাদ্যৰ হিচাপত আৰু তুমিতো জানাই অসমীয়া খাদ্যৰ মানে জনপ্ৰিয়তা এতিয়া অলপমান বাঢ়িছে বিশেষকৈ যিটো আমাৰ আলু পিটিকা আৰু খাৰ লগতে যিটো আমাৰ মাছৰ টেঙা সেই সেই তিনিটা বস্তুটো জানাই কিমান বিখ্যাত হৈ পৰিছে বৰ্তমান।
এই একদম ঠিক কথা কৈছ দিয়া যিটো আমাৰ আলু পিতিকাা এতিয়া মানে অ ভাৰত জনজাত বা তোমাৰ বিশ্ব জনজাত হৈছে ন সেইটো ক'ব লাগিব কিন্তু ত আমাৰতো আলু পিতিকাৰাৰ বহুতেই ভেৰাইটি আছে তোমাৰ তোমাৰ এটা ধৰি লোৱা আলুটো যেতিয়া আমি - - এই আংঠা যি আছে তাত - - টৈত কিছুমানে পুৰি তাতে পুৰি কিনে তোমাৰ জলা জলা পিয়াজ সানি কিনে সেনেকে খায়। তোমাৰ কিছুমানে বইল কৰি খায়। তো কিছুমানে তোমাৰ সেনেকে আৰু কুকাৰত এনকে ভাত ভাত বনালে তোমাৰ দি দিয়ে সেনেকে পিটকি খায় মানে বিভিন্ন ধৰণৰ আলু পিটিকা অলপ ওলাইছে দিয়া এতিয়া মানে আগৰে আগতে আছে। কিন্তু এতিয়া মানুহে অলপ বেছিকৈ জানিছে, আৰু বাহিৰা মানুহবিলাকে আৰু তোমাৰ ক'লাই মাছৰ টেঙাটো। মাছৰ টেঙাটো জানাই তুমি সেইটোতো জানেই আৰু কি কি টেঙা দি বনাই। তোমাৰ এই যিবিলাক টেঙা আছে ঔ টেঙা হওঁক নহলে কেতিয়াবা নেমু টেঙা দি বনায়। এ ক'বলৈ গ'লে বহুত আছে দিয়া। আৰু তোমাৰ খাৰৰ কথাটো নকওঁয়ে দিয়াচোন। খাৰটো তোমাৰ খাৰ নহলে আৰু খাবাই থাকিব পাৰে। অসমীয়া জাতিটোৱে নোৱাৰে ন? ত সেনেকুৱা আৰু বাকী তোমাৰ মিঠাই ক্ষেত্ৰতো কিন্তু অ পিছপৰা নাই। মিঠাই ক্ষেত্ৰত তোমাৰ ক'বলৈ গলে যিটো আমাৰ জনপ্ৰিয় আৰু ক'বলৈ গলে পূজাত। এই দুূৰ্গা পূজা সময়ত জিলাপি বা অন্যান্য যিবিলাক মিঠা আছে। সেইবিলাকে কিন্তু বহুত মানুহে খায় আৰু ক'বলৈ গ'লে।
অ সেইটোতো হয় বাৰু আৰু মিঠাই খাই ময়ো ভাল পাওঁ দিয়চোন। পিছে তোমাৰ প্ৰিয় মিঠাই কি?
মোৰ এতিয়া প্ৰিয় মিঠা কবলৈ গলে এই সিটোৱে ৰসগোল্লা এই যিটো লালমোহন বুলি ক'য় সেই টো। লালমোহন? তোমাৰ?
মোৰ কব মোতে এটা দুটা নহয় ৰবা মোৰ ক'বলৈ গ'লে মই প্ৰথমতে ভাল পাওঁ কালাকন বুলি যে।। হয় সেইটো ভাল পাওঁ, তাৰ পিছত পেৰা হওঁক। বা বৰফি হওঁক, এইবিলাক বস্তু খাই ভাল লাগে আৰু। বাৰু মিঠাইৰ কথা কৈ আছোঁ ঠিকে, বাট মই তোমাক এটা বস্তু। কও আৰু মই তুমি আমি যি ক'লো আলু পিতিকা ত' তাৰে মই এটা তোমাক মানে সুন্দৰ ৰেচিপি কওঁ। যিটো তুমিও চেষ্টা কৰিবা মানে তুমিও হেনেকে খাব পাৰা, বৰ সোৱাদ লাগে। তুমি কি কৰিবা, মানে যিটো আলু থাকে ন? সেইটো যিটো ধৰা আমি বইল কৰিব দিওঁ। আমিটো ভাতৰ লগতে বইল হ'ব দিওঁ বেছি সময়। ত' সেই আলুখিনি অলপমান সানি ল'বা বঢ়িয়াকে, সানি লোৱাৰ পিছত পিঁয়াজ কাটি ল'বা একদম দীঘল দীঘলকে। সেই পিঁয়াজখিনি ভাজিবা কেৰাহীত অলপ পিঁয়াজ দি মানে পিঁয়াজখিনি অলপ লৰাই কানে তেল দি কেনে ভাজি ল'বা। তাৰপিছত তুমি তাতে আলুখিনি যিখিনি সানিছা সেইখিনি আলু দিবা, তাৰপিছত নিমখ দিবা নিমখ দি হয়তো যদি মেগি মচলা থাকে মেগি মছলা দিব পাৰা। নহলে চিকেন মছলা অলপমান দি কিনে সেইটো অলপ টাইম ভাজিবা। ভাজি কিনে এবাৰ খাবাচোন, যিটো সোৱাদ আহে নহয় মানে আমাৰ এবাৰ মই এনে আৰু যি টি বনাই আছিলো। আৰু মই মানে ঘৰত থাকিলে অলপ বেলেগ বেলেগ বস্তু চেষ্টা কৰো। ত' এদিন মই চেষ্টা কৰিলো আৰু এনেকে। ভাবিলো পিয়াজ খিনি ভাজি লওঁ তাৰ পিছত তাতে আলু দিলো। সানি কিনে তাৰপিছত যিটো এটা সোৱাদ আহিছে নহয় মানে তুমি সেইখিনি পালে এনেকুৱা হৈ যাব তুমি যদি এবাৰ খোৱা সেইখিনি দি যদি খোৱা। সেইখিনি খালে বেলেগ দৰকাৰে নাই ভাত খাব আৰু সেনেকুৱা হ'ব এবাৰ মানে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাবাচোন তুমি।
এই নিশ্চয় নিশ্চয় চাম দিয়া, মানে তুমি যে ক'লা মোৰ আলুপি টিকাৰ কথা মোৰ লোভেই লাগি গ'ল এতিয়া। খাবলৈ মন গ'ল তোমাৰ বাকী তোমাৰ আৰু আমাৰ যিটো অসমীয়া খাদ্যৰ যিটো তোমাৰ সেই আৰু বিশেষতা, সেই বিশেষতা কবলৈ গ'লে আৰু আছে বহুত সেইবিলাকটো শেষ। দেচোন কবলৈ গ'লে, তোমাৰ অন্য যিবিলাক আৰু আমাৰ খাদ্য আছে। এই ধৰি লোৱা আমাৰ এই হাঁহ-কোমোৰা হওঁক তোমাৰ। এই তোমাৰ গাহৰি যিটো লাই শাক গাহৰিৰ লগত লাই শাকটো মানুহে এনে বেছিভাগটো মানুহৰ সেইটোৱে প্ৰিয় ন? অসমীয়া মানুহৰ প্ৰিয় বুলি ক'ব লাগিব গাহৰি লাই শাকটো। বা তোমাৰ পাৰৰ জোল বা তোমাৰ পাৰৰ জোলটো জানাই তুমি প্ৰেছাৰৰ কাৰণে কিমান বেয়া, কিন্তু ল' প্ৰেছাৰৰ কাৰণে ভাল দিয়াচোন। আৰু মানে প্ৰেছাৰ নথকা মানুহৰ কাৰণে, বাকী তোমাৰ মুৰ্গীৰ জোল এইবিলাক আৰু আৰু তোমাৰ এটা আছে জনপ্ৰিয় আমাৰ যিটো হ'ল তোমাৰ এই তোমাৰ হাঁহৰ লগত যি অ' বনাই আৰু, কি বুলি কয়? হাঁহ কোমোৰা কলো ন মই? অ' হাঁহ কোমোৰা দিয়া হাঁহ কোমোৰাটো জনপ্ৰিয় তুমি জানা সেইটোতো প্ৰত্যেক মাঘৰ বিহুত চবৰে ঘৰে ঘৰে সেইটোয়ে চলে ন? ত' সেয়ে দিয়া বাকী খাদ্যৰ কথানো কি ক'ম। তোমাৰ খাদ্যৰ কথা যিমানে কবা তোমাৰ সিমানে ওলাই থাকিব। সিমানে তোমাৰ অ' লোভ লাগি থাকিব খাদ্যৰ প্ৰতি। নতুন নতুন খাদ্য জানি থাকিবা, নতুন নতুন খাদ্য তুমি চিনিবা নতুন নতুন খাদ্য মুখত যেতিয়া ল'বা। সেনেকুৱা আৰু বাকী ফুৰিব-চুৰিব গ'লেও বাহিৰা খাদ্যবিলাক খাব লাগে আৰু। তেতিয়া আমি যি-যিহেতু আমি নিজৰ খাদ্যটো জানোৱেই, নিজৰ খাদ্যটোৰ যিটো সোৱাদ সেই সোৱাদটোতো আমি জানো ন? আমি বাহিৰত গ'লেও, বা তোমাৰ ধৰি লওক ফুৰিব গ'লেও এই বাহিৰৰ খাদ্যবিলাকো খাব লাগে। মানে ট্ৰাই কৰি ট্ৰাই কৰিব লাগে আৰু সকলোবোৰ খাদ্য। তেতিয়া আমি তেওঁলোকৰ সংস্কৃতি বা তেওঁলোকৰ কেনেকুৱা কেনেধৰণৰ খাদ্য খায় আৰু তেতিয়াহে গম পাম। বাকী, হ'ব দিয়া আজি নহলে আজিলৈ থৈছো আৰু পিছত আৰু কেতিয়াবা এনেকে খাদ্যৰ ওপৰত কথা পাতিম। নে কি কোৱা?
অঁ, ঠিক আছে হ'ব দিয়া ৰাখিছোঁ, পিছত কথা পাতিম।